হেল্ল'।
অ'।
কি কৰি আছা, এয়া মই কি কৰিম আৰু গৰু সুটি সলাব আহিছো। পথাৰত, তুমি?
অ', অ', অ'।
তুমি কি কৰি আছা।
ঘৰতে
অ', ভাত বনালা।
ভাত বনালা।
বনালো, তুমি বনালা নাই।
অ', ভাত পানী বনালো আজি, বনাই মেলি লৈ
অ'।
এ আজি এই বৌতি ঘৰত আজি দাৱত দিছে।
অ'।
বৌতিহতঁৰ ঘৰত আলহী আহিছে যে।
অ'।
সিহঁতৰ ঘৰতে খাব মাতিছেঁ আজি।
অ', কিবা পাতিছেনে, কিবা
পাতা মানে নাই, এইয়া বাহিৰত থাকে বৌতি হঁত, সিহঁতে মানে ফুৰিব আহিছে।
অ'।
ফুৰিব আহিছে। অ', মানে সিহঁতৰ ঘৰতে ব্ৰইলাৰ চইলাৰ আনিছে মানে কৈছে আৰু তুমি ভাত নবনাবা ইয়াতে খাবা।
অ', মানে গোটেই কেইজনী দেখা দেখিকে এ- এসাঁজ খাব আৰু।
অ', অ' সেই বুলি পেলেই মানে এতিয়া তাতে ভাত খাব দিছে বনাই সিজাই আহিছো, মই কৈছো যে তোমালোকে বনাই থাকা মই পথাৰৰ পৰা আহোগৈ, গৰুকেইটা চাই আহোগৈ। গৰুকেইটা বোলো পানী খুৱাম আৰু চাওঁ যাওঁ অকণমান হেৰি কৰোঁ খুঁটিটো সলাই দিওঁ।
উম, গৰু ছাগলী চব আছে ন।
কিবা এটা কৈছিল, অ', চব আছে গৰু আছে তিনিজনী চাগ গলী আছে। চাৰিজনী আছে।
অ', অ'।
আৰু হেৰি কি কয় ছাগলী আছে তিনজনী।
অহ, মানুহজন ক'ত গ'ল। নাই, নাই একো নাই, গৰু জ, অ'।
নাই চলি- চলিৰ পৰা গৰু ছাগলী পুহিব নোৱাৰো যে, সেইটো কাৰণে নাই পোহা।
অ', ঠিকে আছে গৰু ছাগলী পুহিব লাগে, ইনে গৰু ছাগলী পুহিব লাগে মানে হাতত কোনোবা দিনাখনে ধৰ কিবা এটা দৰকাৰ হ'লে বিক্ৰী কৰি হ'লে পোৱালী ছোৱালী বিক্ৰী কৰি পইচা পাই।
অ', লাগে এই ছোৱালীটো সৰু হৈ আছে যে, ছোৱালীৰ লগত লাগি থাকোতেই যা যায়। গা ধুৱাব লাগে শুৱাব লাগে অ'।
হয়, হয়।
অ',
হয়, হয় এতিয়াঁ কি কৰিবা আকৌ সৰু হৈ থাক কেলে একো কৰিব নোৱাৰে না। ডাঙৰ হলে বুজি পায় এতিয়াঁ ডাঙৰ নহলে
উম, উম
এতিয়া কেইবছৰমান হ'ল ছোৱালীজনী।
অ', চাৰি বছৰ হৈছে।
অ', ইমান সৰু হয় দিয়া। হীন ডাঙৰ হৈ লওক দে তাৰ পাছত তেতিয়া পুহিবা। এতিয়া, সৰু হৈ থাকিলে, পুহিলে মানে হেৰি, কৈ দিয়া।
চোৱাহ, অ', ছোৱালী এ চাম নে, গৰু ছাগলীয়ে তানিম, সেনেকুৱা আৰু।
হয় হয়, বহুত অসুবিধা হয়, তেতিয়া নুপুহ মই নুপুহিলে নহয়, মানুহজনে মানে, আৰু আনিম আনিম কৈহে থাকে।
অ', মোৰ যে, আকৌ মানুহজন ঘৰত নে নেথাকে যে, সেইটো কাৰণে দিগদাৰ হয়, থাকিলে ধৰক অলপ সুবিধা হয়।
অ', বাহিৰত থাকে আৰু?
অ', বাহিৰত থাকে।
অ', ঠিকেই আছে দিয়া, এতিয়া ছোৱালীজনী লৈ পেলাই তুমি আৰু ঘৰতে যি পাৰা, সেইখিনিকে হেৰি কৰি লোৱা। তেতিয়া পাঁচ-ছ বছৰ হলে তেতিয়া আনি লবা, আনি লৈ তেতি
উম, অ', ডাঙৰ হ'ব, নিজে স্কুলত যাব পাৰিব, কেৱল অলপ ডাঙৰ হ'ব, স্কুলত যাব পৰা হ'লে, তেতিয়া কেতিয়াবা মোক অলপ আনিও দিব পাৰিব, গৰু ছাগলী পুহিলে।
যাবও পাৰিব, গৰু ছাগলীৰ ওচৰত, হুম।
হয় হয়, হয়, সেইটো কাৰণেতো অকমান হেৰি হয় আৰু, এ মোৰ যেনেবা ডাঙৰ ডাঙৰ হ'ল, ডাঙৰ ছোৱালীজনী এতিয়াতো ডাঙৰেই, ল'ৰাটোও ডাঙৰ। এতিয়া, কোনো টেনচন নাই আৰু মোৰ, মই অকলশৰীয়া এতিয়া আৰু। বুঢ়ী মানুহ যেতিয়া, কি কৰিবা? নুপুহিলেও নহয়, আকৌ, অ
উ, উম।
এতিয়া, এইটো কাৰণেই, নুপুহিলেও নহয়, এতিয়া, ছাগলী এজনী জগু জগু হৈ আছে, দুজনী জগ জগিলে, আৰু এ এজনী জগু জগু হৈ আছে, এতিয়া মানে, এইকেইটা দিনতে জগিব আৰু।
অহ।
এতিয়া কি কৰিবা আৰু? উপায় নাই, পথাৰত এতিয়া, হেৰি কৰিবৰ কাৰণে ৰ'দত, বহুত ৰ'দ দিছে এতিয়া, ৰ'দত বোলো অকণমান চেৱা চপাওঁ, পানী দুনি খুৱাওঁ। সেইবুলি বেলে বতি হতক কৈছে যে তোমালোক খাই বই ৰেডি হলেও হ'ব, নহ'লেও লাগে যদি পাছত খাব, মই আহি লওঁগৈ।
অ অ।
এনেকে কৈছো, এতিয়া, মানে হেৰি কৰা নাই আৰু।
এইকেইটা দিন আকৌ, গৰমটো বেছি দিছে।
অঁ', বহুত গৰম। তা'তে বৰষুণ অহা হ'লে ভাল আছিলে - বৰষুণ নাই তা'তে সেইটো কাৰণে দিগদাৰ হয়।
অ', বাহিৰত গৰমৰ কাৰণে ওলাবও মন নাযায়, ৰ'দ ৰ'দৰ কাৰণে ওলাবও মন নেযায়, নগ'লেও নহয়। গৰু, ছাগলীৰ কাৰণে ন' উমঁ'।
হয়-হয় সেইটো কাৰণে বহুত অসুবিধা হয়। এনেই তুমি ফুৰিব আহা নেকি- পিছবেলা?
যাওঁ।
পিছবেলা, অঁ', -আহিবাচোন নহ'লে আজি ফুৰিব যাম। মাৰ্কেটত যাব লাগিছিলে মই।
অ', মও যাব লগীয়া আছে, যদি অ',। ঘৰত পিন্ধা কাপোৰ-কানি কাপোৰ কেইটামান ল'ব লগীয়া আছে। অঁ', -অ', ঘৰত পিন্ধা কাপোৰ কেইটামান ল'ব লগা আছে।
হয়-হয়। মই মানুহজনক কৈছিলো- কৈছে যে যাবা কোনোবাক লগ পালে যাবা, মই বোলো- এতিয়া লগতো চাই আছো অকলে-অকলে ভালো নালাগে ন' মাৰ্কেটত যাবৰ কাৰণে। সেইটো কাৰণে বহুত দিগদাৰ।
এতিয়া হেৰি কৰি লৈ পেলাই মাৰ্কেটত যাম আৰু- এ' পইচা পাই কেইটামান অসুবিধা হৈ আছে, পইচা কেইটা মেকআপ কৰিলে হ'লে
অঁহ'। ক?